হেল্ল'
অ
কি কৰিছা
হেয়া আছোঁ ঘৰতে তুমি
এ আছোঁ
অ
ভাত পানী খোৱা হ'ল
খালো দিয়া এইয়া এতিয়া মানে হেৰি গাখীৰ খীয়াই আছিলো গৰু এজনী আমাৰ মানে গ অ অ আমি ৰাতিপুৱা সময়ত নহ'ল যে
অ এতিয়া সি আছে এনে এতিয়া ওলাব নাই গাখীৰ
তাকে খিয়াই আছিলো
ওলাইছেনে বোলো এতিয়া
আহ অ সেইয়াই বৰষুণ দিলে ন বৰষুণ দিলে দেৰি হৈ গ'ল
অ
অ ওলাই ওলাব ওলাই
অ অ অ বৰষুণ ভালকে পৰিছে
অহ অহ ওলাইছে ওলাইছে এ বেছি ন নুওলাই অলপমান দিয়ে আৰু ঘৰত খাবলৈ হয় আৰু বাকী খবৰ খাতি উম তামাম ধোঁমোহা বতাহ আহিছিলে তোৰ এইফালে বিজুলি ধ্ৰেকনি তোমালোকৰ তাত শুনিছা নে শুনিছা